হেল্ল' অ ভালে আছা?
ভাল, ভাল, ভাল তোমাৰ ভাল ন?
ভালে ভালে কি কৰি আছা?
এ এনেই বহি আছো, তুমি?
আহ, ম'ও একে বহি আছো, আচ্ছা এই তোমাৰ লগত মই এই বিষয় এটাৰ ওপৰত অলপ অলপ কথা পাতি গৈ আছিলো। উম ওআহ
হয় আইছ
ইয়াত বিশ্বৰ স স সৰ্ববৃহৎ নদীদ্বীপ বুলি ক'লে মাজুলী বুলি জনায়াই।
হয়।
অ, মই তাৰ ওপৰতে বোলো তোমাৰৰ অলপ আলোচনা কৰিছিলো।
আচ্ছা, নাই সেইটোৱে আৰু তোমাৰ কৈছা যিহেতু এই বিশ্বৰ বৃহত্তম নদীদ্বীপ আৰু ই যিহেতু অসমতে আছে ই অসমৰ এটা গৌৰৱ। আৰু এ এজন লখিমপুৰ, অ বাকী সেই হিচাপে আমাৰ ওচৰতে এই নদীটো অৱস্থিত, আমি অত্যন্ত গৌৰৱান্বিত, মাজুলী হৈছে অসমৰ গৌৰৱৰ প্ৰতীক আৰু বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ। অসমৰ যোৰহাট জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত এই মনোহা দ্বীপটো পাকি কৃতিক সৌন্দৰ্য সমৃদ্ধি এ আ সমৃদ্ধ সংস্কৃতিৰ বৈষ্ণৱ ধৰ্ম ঐতিহাসিক সৎ আকৌ জনজাতি জীৱনশৈলী আৰু জী জীৱন বৈচি তো বাবে বিশ্বজুৰি বিখ্যাত ইয়াক কেৱল এখন দ্বীপ বুলিলেই নহ হয়, বৰঞ্চ অসমৰ সংস্কৃতি ঐত ঐতিহ্যৰ এক জীৱন্ত সংগ্ৰহালয় বুলি ক'ব লাগিব। দুহেজাৰ ষোল্ল চনত মাজুলীক পৃথক জিলা হিচাপে ঘোষণা কৰা হয়। যাৰ ফলত ইয়াৰ প্ৰশাসনিক আৰু উন্নয়নমূলক দিশ অধিক শক্তিশালী হৈ পৰিছে। পথ অখন দেখা পাইছো।
অ, এতিয়া মানে অ তোমাৰ যদি মাধুৰী ভৌগোলিক অৱস্থানৰ বিষয়ে অলপ কি ক'ব। উম, তোমাৰ এ মাজুলী, ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদী তোমাৰ মাজত অৱস্থিত। অ ই ইয়াৰ চাৰিফালে নদীৰ অপূৰ্ব দৃশ্যৰ এক মনোমোহা পৰিৱেশ সৃষ্টি কৰিছে। অ', তোমাৰ এ, সেই সে-সেউজীয়া পথাৰ হওক তোমাৰ অ', সে-সে-সেউজীয়া পথাৰ জলাশয়, চা চৰ-চাপৰি, গছ-গছনি আৰু শান্ত প্ৰাকৃতিক পৰিস্থিতি ইয়াত পৰ্যটকৰ বাবে এক পথখিনিৰ ব্যৱস্থান কৰি তুলিছে।
হয়।
বহু বৰ-বৰষুণৰ সময়ত নদীৰ ৰূপ অধিক মনোমোহা হৈ উঠা যায়।
হয়।
কিন্তু তোমাৰ সেই ইয়াৰ এটা ইয়াৰ ওপৰত বানপানীয়ে, বানপানীয়ে গভীৰ প্ৰভাৱ পেলুৱা বৰ্তমান সময়ত দেখা গৈছে।
উম উম, আচ্ছা, এই তোমাৰ উম। মাজুলীৰ কথা যদি ক'ব লাগিব, মই যদি তাৰ তোমাৰ ইতিহাসৰ কথা নকওঁ তেনেহলেতো এইটো আ, আমাৰ বাৰ্তালাপটো অসম পূৰ্ণ হৈ থাকিব। মাজুলীৰ ইতিহাস বহুত পুৰণি, বিশেষকৈ পঞ্চদশ আৰু ষোল্লদশ শতিকাৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে ইয়াত সত্ৰ স্থাপন কৰে। এই সত্ৰসমূহ অসমীয়া ভাষা সাহিত্য, সংগীত আৰু নাট্য, চিত্ৰকলা আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা ভাল, পালন কৰি আহিছে। সেইবাবে মাজুলীক বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বুলিও ক'ব পাৰি। সত্ৰ, এই সত্ৰসমূহে অসমীয়া সা-সাংস্কৃতিক ভৰালে গোট গুৰুত্বপূৰ্ণ অৱদানো আগবঢ়াই থৈছে। মাজুলী আউনীআটী সত্ৰক কমলাবাৰী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, বেঙেনাআটী সত্ৰ সত্ৰ, আদি বহু বিখ্যাত সত্ৰ আছে। এই সত্ৰসমূহে ধৰ্মীয় শিক্ষা দিয়াৰ লগতে শিল্প সংস্কৃতি ভাওনা, নাম প্ৰসংগ সত্ৰীয়া নৃত্য, মুখা শিল্প, সংগীত আৰু আৰু সা সাচ-সাহিত্য সংৰক্ষণ কৰি আহিছে। ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ অন্যতম সত্ৰীয়া নৃত্য
হয়। হয়।
হয় চাগে আৰু
হয়, এ তোমাৰ মই যদি তুমি যিহেতু সত্রসমূহৰ কথা কলাই আ, তেতিয়া মই মাজুলী তোমাৰ সংস্কৃতি আৰু জনজাতীয় জীৱনৰ বিষয়ে অলপ তোমাক যদি মই ক'বলে যাওঁ ঐ, মাজুলীত তোমাৰ মিচিং, দেউৰী সোণোৱাল, কছাৰী, অসমীয়া আদি বিভিন্ন জনগোষ্ঠীৰ সম্পদে বসবাস কৰে।
হয়।
তেওঁ তেওঁলোকৰ পৰম্পৰাগত সাজ-পোছাক, নৃত্য-গীত, তোমাৰ খাদ্যবাস, বয়ন শিল্প উৎসৱে মাজুলীৰ সাংস্কৃতিক বৈচিত্ৰ বৃদ্ধি কৰিছে। আলি-আলিংগা ৰাগ উৎসৱ বিহু, জন্মাষ্টমী আদি উৎসৱত বহ অতি ধুমধামে উদযাপন কৰা হয়। অ, বিশেষকৈ মাজলীত ৰাস মহোৎসৱ দেশ-বিদেশৰ হাজাৰ-হাজাৰ পৰ্যটকক আকৰ্ষণ কৰে। তোমাৰ মই যদি আহ আহ, মাজুলী ক-কথা যদি তোমাক মানে মাজুলীলৈ তোমাৰ দেশ-বিদেশৰ বহুত পৰ্যটকৰ ইয়ালৈ আহি বহুত মানে তোমাৰ পৰ্যটকে মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য, সত্ৰসমূহ
সভা, সমন্বয়, সম্ভাৱনা, সম্পূৰ্ণ নহয় জানো?
হয়-হয়-হয়, তোমাৰ সত্ৰ সমূহ, তোমাৰ সত্ৰ সমূহ মুখ-মুখা শিল্প, তোমাৰ পৰম্পৰাগত সংস্কৃতি, তোমাৰ নদী মাত দীঘজয়, জীৱনশৈলী উপভোগ কৰে আৰু তোমাৰ পৰ্যটকসমূহ-পৰ্যটকে তোমাৰ নৈক ভ্ৰৱন, চৰাই-চৰাই, গ্ৰাম্য পৰ্যটন, সাংস্কৃতিক অনুষ্ঠান আৰু স্থানীয় খাদ্য খোৱা লোৱা সুযোগে পৰ্যটকসকল বিশেষভাৱে আগমন হৈছে।
হয়, মই এতিয়া তুমি যেতিয়া পৰ্যটকৰ কথা কৈছাই এই, আমি চবেই জানো যে পৰ্যটক আহিলে সদায় এটা, এখন ঠাই অৰ্থনীতি উন্নতি হয়। এ ই মাজুলীৰ পৰাওঁ পৃথক নহয়। মাজুলীৰ অধিকাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। ধান খেতি, শাক- পাচলি, মাছ ধৰা, পশুপালন হাঁহ পালন, হস্তশিল্প আৰু তাঁতশিল্প ইয়াৰ অৰ্থনীতিৰ মূল ভেটি। মিচিং মহিলা সকলৰ হাতত গামোচা, মেখেলা-চাদৰ, অন্যান্য বস্ত্ৰ দেশ-বিদেশক সমাদৃত হয়। কিন্তু এই পৰ্যটন ক্ষেত্ৰ হিচাপে মাজুলীখনে বৰ্তমান বৰ্তমান সময়ত এক এ গুৰুত্বপূৰ্ণ ভূমিকা অসমত পালন কৰিছে। আৰু ই মাজুলীৰ অৰ্থনৈতিক অৱস্থা উন্নতি কৰাতো, এক ভূমিকা লৈছে। কাৰণ পৰ্যটক আহি পিনি থকাৰ জেগা খোৱা লোৱা কৰা, এইবোৰ সমূ-সমূহ জেগা যেতিয়া পৰ্যটক যায় যে সেই প্ৰত্যয়ক টো ব্যৱসায়ে আহ, সুকীয়া ভাৱে আৰু কমকে হ'লেও যথেষ্ট পৰিমাণে উন্নতি হয়, বুলি মই ভাবোঁ।
হয়-হয়, এতিয়া তোমাৰ মানে এতিয়া অকল আমি মাজুলী আচলতে আমি এটা মানে আহ, পৰ্যটকৰ মানে ঠাই হিচাপে সেইটো চালে নহ'ব। আমি তাত থকা আহ, যিবোৰ আমাৰ আগৰ কালৰ পৰা চলি অহা বস্তু হওক, আমাৰ আহ, তোমাৰ সংস্কৃতি হওক, আমি সেইবোৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আমি নিজে কৰিব লাগিব।
উম' হয়।
আমি মাজুলী ঐতিহ্য, তোমাৰ প্ৰাকৃতিক সৌন্দৰ্য্য ৰক্ষা কৰিবলৈ আমি তোমাৰ বৰষুণে নিয়ন্ত্ৰণ, বাট প্ৰতিৰোধ ব্যৱস্থা, তোমাৰ বৃক্ষ ৰোপন। নদীৰ ব্যৱস্থাপনা, অ, পৰিৱেশ শয়ন আৰু বহন ক্ৰম প্ৰজনৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। লগতে সত্ৰ সং, লগতে সত্ৰ সত্ৰসমূহ তোমাৰ লোক সংস্কৃতি, মুখা শিল্প, তোমাৰ তাঁত শিল্প, জনজাতীয়, ঐতিহ্য সংগনৰ বাবে চৰকাৰ আৰু জনগণে একেলগে কাম কৰি আমি আহ, আমি সংৰক্ষণ কৰিব লাগিব।
হয়-হয়, মাজুলী মানে মন মই এতিয়া শেষত কবলৈ যদি যাওঁ মাজুলী কেৱল বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ এই নহয়, ই অসমৰ আত্মা, গৌৰৱ আৰু সাংস্কৃতিক পৰিচয়ৰ উজ্জ্বল প্ৰতীক। ইয়াৰ প্ৰাকৃতি প্ৰাকৃতিক সৌন্দৰ্য, বৈষ্ণৱ সংস্কৃতিৰ সত' সত্ৰসমূহ, জন সং, জনজাতীয়, ঐতিহ্য আৰু সৰল জীৱন শৈলীয়ে', সমগ্ৰ বিশ্বক আকৰ্ষণ কৰে। মাজুলীৰ অস্তিত্ব ৰক্ষা' কৰা মানে অসমৰ ইতিহাস সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰা। সেই মাজুলী সংৰক্ষণ কৰি, ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাটো তুমি-তুমি মোৰ দৰে ভৱিষ্যত প্ৰজন্ম, যেতিয়া উঠি অহা প্ৰজন্মৰ মূল দায়িত্ব।
হয়, হয়, হয় এতিয়া যিহেতু আমি। আহ তোমাৰ লগত এই বিষয়টোৰ ওপৰত কথা পাতি বহুতখিনি মো মানে নজনা কথা আম ব- জানিব পাৰিম অনাগতো এনেকুৱা অ অসমৰ। যিকোনো বিষয়ৰ ওপৰত আমি কথা পাতিবলৈ স কথা পাতি যাম। আহ তাই আশা থাকিল আজিলে হ'ব।
ভাল লাগিছে কথা পাতি ঠিক আছে।